হেল্ল' নমস্কাৰ এনে ভালে আছ আপুনি কেনে আছে অ
ক'ত বজাৰত নে ঘৰত
বজাৰতে আছো
আচ্ছা আচ্ছা
এনে বাকী খবৰ চবৰটো ভালে
ভালে ভালে খবৰ চবৰ ঘৰৰো খবৰ চবৰ ভাল
হয় হয় ফোন কৰিলোঁ মানে গৰমটো আজি এসপ্তাহমান হ'ল মানে প্ৰচণ্ড গৰম তো গৰমত খোৱা দোৱাৰ মেনুটো বা কি ৰাখিছে অলপ ক'লে ভাল গলো হয় একচুৱেলি গৰমত আমাৰ
একচুৱেলি আমাৰলোকে গৰমৰ সময়ত মাংসটো খাব নালাগে আ যিহেতু যিয়ে যিয়ে বেছি ভাল পায় সিয়ে অলপ কমাই দিব লাগে
হয় হয়
এনেতে আমালোকে বজাৰৰ পৰা বহুতো মানুহ আছে এনেকুৱা পলট্ৰিৰ মাংস লৈ যায় হয়নে পলট্ৰি মাংস আছলতে আমালোকে নখোৱাটোৱে ভাল
হয়।
কিয়নো পলট্ৰি লোকাল কুুৰকা যিবিলাক আছে সেইবিলাক- দেখি ল'ব আপুনি চাই ল'ব, ডাঙৰ হোৱাতে তিন মাহ চাৰ মাহ মান হোৱাত- কেই কেজি হয় আধা কিলো আধা কেজি, এক কেজিমান হয় আৰু পলট্ৰিটো এয়া মাহত তিন কেজি পৰা দিয়ে সিহঁতক।
হয় হয়।
এইটো কি হৰে বিজিৰে বিজি দি থাকে সিহঁতক পলট্ৰি বিলাক কিবা কিবা খাদ্য খোৱাই থাকে সেইকাৰণে সি পলট্ৰি খোৱাকৈ নখোৱা খাই ভাল কিন্তু পলট্ৰি খোৱা মানে আমালোকে বিক্ষোৱা।
হয়, হয় হয়। গৰমত এনে ধৰক আপোনাৰ এইবিলাকতো আছে, খোৱা খাদ্য বিলাক ত অলপ বাছ-বিছ কৰি খোৱাটোৱে ভাল গৰমত।
হয়, হয় হয়।
তাৰ লগতে ধৰক আপোনাৰ পানীটো হ'ল মেইন গৰমত, পানীটো আমাৰ হয় পানীটো ধৰক এজন মানুহৰ এনে গঁড় হিচাপত তিনি লিটাৰ না চাৰি লিটাৰ পানী লাগে।
লাগে।
হয় এই পানীটো যদি আমি মানে প্ৰথমে ফাৰ্ষ্ট টাইম যদি আমি ধৰক ফিল্টাৰ মানে কৰি ব্যৱস্থা কৰি যদি খাব পাৰোঁ আৰু ধৰক কেতিয়াবা হয় কেতিয়াবা ধৰক কিছুমানৰ ফিল্টাৰৰ ব্যৱস্থা নাথাকে তে ৰাতিপুৱা যদি আমি মানে যেতিয়া উঠোঁ টোপনিৰ পৰা, উঠি কেনে ধৰক ৰাতি শোৱালৈ পানী লাগে কিন্তু।
লাগে লাগে।
হয় তো যদি অলপ গৰম কৰি থৈ ৰাতিপুৱা যদি গৰম কৰি থৈ দিওঁ, সেই পানীটো যদি দিনটো খাওঁ আৰু বিশেষকে ধৰক এতিয়া গৰমৰ ছিজেন, মানে প্ৰচণ্ড গৰম। আপোনালোকৰ ফালে বা কেনেকুৱা গম নাপাওঁ। আমাৰ ফালে হয়, আমাৰ ফালে এইফালে প্ৰচণ্ড গৰম। ত' গৰমত যদি আমি পানীটো তাৰমানে ধৰক অ আৰ এছ বা গ্লু গুচ,
হয়।
বা লেবু দি অলপ যদি আমি খাব পাৰোঁ, তেতিয়াহ'লে আমাৰ স্বাস্থ্য কাৰণে অলপ ভাল।
ভাল হয়।
হয়, এইটো হ'ল সৰ্বপ্ৰথম। দ্বিতীয়তে আপোনাৰ কোৱাটো এইটো একদম সঠিক। গৰমত মাছ মানে যিমান খিনি আমি খাওঁ দৰাচলতে গৰমত কমাই টো একদম উত্তম, তাৰমানে আমাৰ কাৰণে ভাল। মাছ-মাংসটো নোখোৱায় ভাল। পাৰিলে নখোৱাই ভাল হয়। আজিকালি ধৰক বজাৰবিলাকত মাছ খওক, মাংস খওক মানে আপুনি ব্ৰইলাৰৰ কথা কৈছে এইবিলাক মানে, এইবিলাক খোৱা আৰু বিষ খোৱা একে কথা।
হয়।
সেইটোৱেই। এনে শাক-পাচলি খাই ভাল পায়নে নাই?
হয় মইতো আচলতে শাক-পাচলি বেছিকৈ খাওঁ।
হয় হয়।
যেনে আপুনি ধৰি লওক লাও শাক
হয় -হয়, হয়
আজি- আজি বজাৰত আহি চব্জিত দেখিলো
হয়।
দেখি ল'ব ইচ্ছা নহ'ল। তেতিয়াও ললো এ কিবা এটা নাম কৈ থাকে সেইটো উমঁ কুমলি চাক বুলি কৈ থাকে সি।
হয় হয় কুমলি
চিনি পাই নে? সেইটো ললো সেইটো ললো খাবৰ কাৰণে
গৰমত আপোনাৰ- শাক-পাচলি মানে সেউজীয়া শাক- পাচলি এইবিলাক ধৰক ঘৰত- যদি আমি মানে অৰ্গেনিক পদ্ধতিৰে যদি আমি মানে- বনাই খাব পাৰোঁ
হঁ।
তেতিয়াহ'লে চবতকে ভাল, আজিকালি ধৰক বজাৰৰ বস্তু- স্তু বিলাকত তাৰমানে মানে ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য কেমিকেল মেডিচিন কিবাকিবি দি মানে উৎপাদন কৰি বজাৰত লৈ আহে বেপাৰীবিলাক লৈ আহে এতিয়া ধৰক আমাৰ সেইবিলাক নোখোৱাই খা ভাল আজিকালি ধৰক বেমাৰ আজাৰবিলাক সেই খোৱা খাদ্যৰ পৰাই হয় হয়, হয়, হয়, হয় - হয়। এতিয়া ধৰক এনে নৰ্মেলি আপুনি যদি এতিয়া হস্পিটেলত যায় বেছিভাগে দেখা পাব গেছৰ প্ৰব্লেম লিভাৰৰ প্ৰব্লেম, ফেটি লিভাৰ, কিডনী ষ্টোন লিভাৰ ডেমেজ, ডায়েবেটিছ আজিকালি কিন্তু এইবিলাকেই বেমাৰ বেছিভাগেই
হয়, হয়।
থাইৰয়ড টো এইবিলাক একচুৱেলি খোৱা খাদ্যৰ পৰাই হয়, আমাৰ তাৰমানে যিমান পৰ্যাপ্ত পৰিমাণে আমাৰ সেউজীয়া শাক পাচলি খাব লাগে, আমি যদিও খাওঁ তাৰমানে ধৰক এই ৰাসায়নিক সাৰ দিয়াবিলাকে খাওঁ বেছিভাগ
হয়, হয়।
সেইকাৰণে বেমাৰ আজাৰবিলাক বেছি তো মোৰ ফালৰ পৰা এটা উপদেশ থাকিব আমি যিহেতু তো গাঁৱত থাকোঁ
অহ অ
তো পৰ্যাপ্ত পৰিমাণে যিমানে যিমানখিনি লাগে হেৰি, যিমানখিনি লাগে সিমানখিনি যদি আমি নেচাৰেলি এনে ধৰক মানে অৰ্গেনিক গোবৰৰ সাৰ বা কেঁচুৰ কেঁচু যে আছে কেঁচুটো চিনি পায়
হয়, হয়।
কেচুৰ পৰাও কিন্তু সাৰ হয়, একদম ভাল সাৰ হয় এইটো মানে একদম অৰ্গেনিক গবৰ সাৰটো আছেই আমি যিহেতু গাঁৱত থাকোঁ গব মানে আছে গোবৰ এইবিলাক দি যদি আমি মানে ঘৰৰ চাৰিওফালে অলপ লগাই যদি ৰুই কেনে খাব পাৰোঁ সেইটো ভাল স্বাস্থ্যৰ কাৰণে।
হয়।
এনে আপোনাৰ আৰু কিবা উপদেশ আছে নেকি?
হয়, মই কৈছিলো কি আপুনিতো প্ৰথমতে পানী কথা কৈছে না পানী আপুনি যিটো কৈছে সেইটো হয় তাৰপিছত এটা কাম কত হৈ তোমালোকে যিটো এতিয়া মানুহে নকৰে আগতে যিবিলাক মানুহ আছিল আগৰ মানুহ সেইবিলাক কৰি ৰাখিছিল। খাইছে পানী বিলাক আমালোক। তাকে এটা বুদ্ধি কৰিব আৰু সেইটো হৈছে আপুনি। বজাৰত যাইখিনি দেখিব মাটিতে কলহী মানে থাকে ন। ডাঙৰ এটা কলহি লৈ আনিব আনিকিনি তাক নিমু কৰিৰে ধুই দিব।
হয়।
দুইখিনি তাত পৰিষ্কাৰ কৰি। পানী ৰাখি দিব সেইটো পানী অট'মেটিকেলি ফিল্টাৰ হৈয়ে থাকিব। আৰু ফ্ৰিজৰ নিচিনা ঠাণ্ডাও হৈয়ে থাকিব।
হয়। মাটিৰ মাটিৰ মাটিৰ কল না হয় মাটিৰ মা। ধৰক আজি মানে আগৰ দিনততো আমি নিজে দেখা পাইছো। আমাৰ খুৰা জেঠা আইতা আটা। এইবিলাক ধৰক মাটিৰ বাচনতে আপোনাৰ খাদ্যবিলাকো বনাইছিল আৰু আমি চাইছোঁ সৰু যেতিয়া আছিলোঁ তেতিয়া কিন্তু। বেমাৰ আজাৰবিলাক কম আছিল বহুত কম আছিল। এইটো আপোনাৰ একচুৱেলি মানে সজাগতাৰ দৰকাৰ আছে। আমি যদি ধৰক নিজৰ পৰিয়ালটো যদি হয়।
ফ্ৰিজ হোৱা হোৱাৰ কাৰণে এইটো পদক্ষেপ মানুহে লোৱা। এৰি দিছে কিন্তু সেই। টো যিটো কলহি কত কৈ কৈছো না সেইটো ফ্ৰিজ নচ পানীতটো ঠাণ্ডাও হৈ থাকে। ফিজো নালাগে সেইটো ইউজ কৰিলে।
হয় হয়। সেইটো একদম বিৰাট ভাল বস্তু আৰু এইটো ভাল এটা উপদেশ দিছে তাৰ কাৰণে ধন্যবাদ। আৰু যে ধৰক মেক্সিমাম তাৰমানে আজিকালি বাচ্ছাবিলাকৰ সৰু ল'ৰা ছোৱালীবিলাকৰ তাৰমানে এই। মানে ক'ল্ড্ৰিংক। ঠাণ্ডা ফ্ৰিজৰ ঠাণ্ডা মানে পানী জ মানে ই জাতীয় বস্তুবিলাক।
হয় হয়।
মানে বহুত মানে চুগাৰ। হাইজিন থকা বস্তুবিলাকে খাই ভাল পায় আপুনি টিফিনৰ সময়ত। ৰুটি বনাই দিব ৰুটিটো নলয়। ভাত বনাই দিব ভাত নলয় মানে মেগী বনাই দিব সেইটো। লব পাঁচটা বনাই দিব সেইটো ল'ব হা। আপুনি চুজি বনাই দিব সেইটো নলয় তাৰমানে বাচ্ছাবিলাকৰ আজিকালি সেই। মানে গেছৰ প্ৰব্লেম সৰু সোৰা। এই বোলে বমি বমি ভাৱ এই বোলে বমি কৰে এই খোৱা খাদ্যৰ পৰাই হয় আজিকালি একচুৱেলি।
মোৰ মতে সৰু ল'ৰা ছোৱালী যিবিলাক আছে ন।
হয় হয়।
সেইবিলাক ক'লড্ৰিংক নখোৱাটোৱেই ভাল উম, মই ম কোৱা মতে এক কাম এ এটা কাম কৰিব পাৰি সিহতক। দহি যিটো আছে ন।
হয়।
সেইটো ঘোল বনাই লেবু দি খবৰ দিলে ভাল হয়।
হাঁ এইটোতো গৰমত একদম ভাল এটা ভাল বস্তু এইটো গৰমত। এয়া আপুনি গৰমত খাব পাৰে একদম ভাল বস্তু। মই মাজে সময়ে ঘৰে ঘৰত বনাই খাওঁ মই কিন্তু মই আপোনাৰ এই যিটো ক'লে মাটিৰ বাচন। মাটিৰ বাচনত টো বনাব নোৱাৰি কাচৰ কাছৰ বটল আছে সেইটো। তাতে বনাই দৈ দৈটো খাওঁ আমি মাজে মাজে। কিন্তু এইটো মাটিৰ বাছত বা মানে বৰ্তনত যদি বনাই সেইটো ভাল আৰু বেছি।
অ হয় হয় হয় সেইটো এতিয়া মানুহে এৰি দিছে সেইটো আমালোকে চেষ্টা কৰি
কিছুমান মানুহ আছে ধৰক আপোনাৰ আজিকালিৰ মানে নতুন প্ৰজন্মবিলাক এইটো আমি হয়তো কিছু হ'লেও অলপ গম পাওঁ কিন্তু নেক্স জেনেৰে, চন যে আহি আছে এইবিলাক বস্তু তাৰমানে ভুলিয়ে যাব যে মাটিৰ। কলহ আছিল মাটিৰ বাচন আছিল মাটিৰ কাঁহী আছিল এইবিলাকত আমাৰ। মানে খুৰা জেঠা আইতা আবুহঁতে মানে ভাত। বনাই খাইছে বা আমি ভাত খাইছোঁ এইবিলাক কিন্তু ভুলি যাব। লাহে লাহে সেইকাৰণে কৈছোঁ হয়। সেইকাৰণে মই কৈছোঁ আপোনাৰ হয় হয় সজাগতা একদম মাচ। সজাগতাৰ একদম দৰকাৰ আছে। আজিকালি খোৱা খাদ্যবিলাকো মানে সেনেকুৱাই। আপুনি কৈছে ব্ৰইলাৰৰ কথা এইটো মই সহমত দিছোঁ আপোনাৰ কথাত মানে যিটো বস্তু ছয়মাহ লাগিব সেইটো বস্তু চল্লিছ পঞ্চল্লিছ দিনতে মানে মেডিচিন কেমিকেল মানে কিবাকিবি বস্তুটো উৎপাদন কৰি বজাৰত লৈ আহে আমি সেইবিলাকে খাওঁ
হয় হয়
ঘৰত আলহী যদি আহে মানে সোনকালে যদি আলহী আহে কেতিয়াবা সেই আমি কি কৰোঁ ব্ৰইলাৰটোৱে লৈ যাওঁ মানে দামো কম পাওঁ সহজ মূল্য মানে মূল্যত পাওঁ সেইবিলাক বস্তুৱে একচুলি সজাগতাৰো দৰকাৰ আছে মই ভাবোঁ
হয় হয়
ত' সেইটো ঠিক কৰিব হ'লে নিজৰ পৰিয়ালৰ পৰাই ঠিক কৰিব লাগিব সৰ্বপ্ৰথম ত' ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল। নেক্স টাইম কেতিয়াবা হয় হয় নেক্সট টাইম কেতিয়াবা কথা পাতিম নিশ্চয় ঠিক আছে।